অ কি কৰি আছ চাহ
নাই এক' কৰা তুমি
নাই মইয়ো এনেই আছো
চা খালা
অ'ন নাই হেৰি ম'ম' খালোঁ তুমি
অ মইয়ো মময়ে খাইছোঁ
আহঁ
ভাত বনালা
নাই বনোৱাই নাই তুমি বনালা
নাই বনোৱাই নে বনাম আৰু অলপ পাছত
অ আমাৰো হয় অলপ পাছতে বনাম
কি বনাবা।
উম্ মাছ বনাম মাছ আছে যে। ফুলৰ লগত এনেকৈ বনাম আৰু দালি, ভাজি এনেকে দিম বনাওঁ জানো।
আহঁ।
ভাবি আছো ।তোমালোকৰ কি বনাবা?
আম দালি, ভাজি, এ কন ডিম আছে এনেকে বনাম আৰু। মিলাই পিনে ।
অঁ। কি কৰি আছা এতিয়া।
কি কৰিছে মানে পঢ়ি আছিলো। এতিয়া নাই পঢ়া বাৰু।
মইয়ো সেই পঢ়িয়ে আছোঁ। একজাম হ'বনে নাই
হ'ব একজাম বৃহস্পতিবাৰে হ'ব। তোমাৰ?
আমাৰো বৃহস্পতিবাৰে একজাম হ'ব।
অঁ।
টেষ্ট হ'ব।
অঁ আমাৰ ইউনিট টেষ্টে ল'ব।
অঁ।
যোৱা হোম টোৰ যে
এতিয়া কি কৰিম হেৰি কি কয় পঢ়ি আছা আৰু এতিয়া ন।
অ পঢ়ি আছো।
অ। ৰুমত দুজনীৰ লগত থাকা নে তিনজনীৰ লগত থাকা?
উ দুজনী মোৰ লগৰ মোৰ দুই তিনজনী আৰু। লগ তিনিজনীয়ে থাকোঁ।
হেৰি তুমি সেউজীয়া শাক পাচলি খাই ভাল পোৱাানে?
পাওঁ ভাল ইমান নহয় বাৰু।
অঁহ কিমান ভাল পোৱা।
ইমান ভাল নাপাও অলপ।
অঁ।
খাও ভোল। এনেকে জিকা সেনেকে খাওঁ আৰু। তিয় জি তিয়ঁহ।
অঁহ।
কুন্দুলিৰ মাটি এবেগ।
মই ভাল পাওঁ। মই ভাল পাওঁ শাকৰ ভিতৰত ঢেকীয়া শাকটো ভাল পাওঁ। তাৰ পিছত আৰু পাচ। পাচলি ভুলটো ভাল পাওঁ, তাৰপিছত ফুলকবি ভাল পাওঁ। বিলাহী। আলু। তাৰপিছত আৰু। সে তিয়হতটো চালাড খাওঁ। তাৰপছত বন্ধাকবি ভাজি খাওঁ, তেনেকৈ পাচলি ভাল পাওঁ অ। অ আহ গ। চালাড বনালে ভাল লাগে, তেনেকে। চব্জিৰ জ্বলা বেছি। হোৱা নে কম খোৱা।
জ্বলা মানে ইমানো নহয়, মিডিয়াম। কেতিয়াবা মন গলে খাও, জৰ্জ। চৰ্দি হ'লে। জলা টো অলপ বেছিকে খোৱা, হ'ল এনে ন। তমেলগৈ খাওঁ।
অঁ অঁ।
তুমি কি জ্বলা খোৱা নেকি?
নাই ময়ো নাখাওঁ ইমান জ্বলা খাই ভাল নাপাওঁ। ন মিনকে চ। জ্বৰ হ'লে তেতিয়া মানে মুখত অলপ জুতিক আনিবৰ কাৰণে তেতিয়া অলপ খাওঁ আৰু।
আহঁ। তেতিয়া খোৱা যায় বাৰু।
তুমি ৰুটি বনাব জানানে।
হা।
ৰুটি।
অ জানো বনাব।
অ আটামঠিব জানা। অঁ মই জানো মানে, ইমান ভাল নহয় আৰু। তথাপিও জানো আৰু।
জানো মই বনাব।
আহঁ।
উ চব্জি বনাব জানাইনে।
অঁ চবজি বনাব জানো।
টিকি দান।
মাংস, মাংস বনাব জানো আলুৰ লগত তাৰপিছত দাইল বনাব জানো, আলু ভাজি বনাব জানো, তাৰপিছত কবি বন্ধাকবি ভাজি বনাব জানো, শাক ভাজিব জানো। ঢেকীয়া শাক মানে কণী দি পেলাই এনেকৈ ভাজিব জানো। তাৰপিছত মাছৰ চবজি মাছ, আলুৰ লগত মাছৰ তৰ পাৰী বিলাহীৰ লগত ফুলকবিৰ লগত বনাব জানো, মাংসও বনাব জানো আলুৰ লগত তেনেকে মানে জানো আৰু। সাৰৰ তৰকাৰী বনাব জানো। কল
অ, অ মই সাৰটো নাজানো বনাব। এনে বাকী খিনি জানো। খাৰটো নেজানো।
মই মানে ঘৰত বনালে দেখি থাকোঁ আৰু। তেনেকে জানো। তাৰপিছত এই গাজ যে গাজ খোৱা নে নোখোৱা?
গাজ
বাঁহৰ গাজ?
খাওঁ খাওঁ।
অঁ, ময়ো সেইটো খাই ভাল পাওঁ। খাৰ বনালেও ভাল পাওঁ, টেঙা জোলো ভাল পাওঁ মাছৰ লগত। আচাৰো ভাল লাগে।
টো ভাল লাগে, মিঠা মিঠা লাগে বনালে।
অ সেইটোও খাও, খাৰ দি পেলাই বনাই যে। কঠালৰ গু টি লগত
অ খাই খাই ভাল পাও। খাৰৰ লগত।
অঁ ময়ো ভাল পাওঁ ।কঁঠালৰ গুটিৰ লগত গাজৰ গাজ খাই ভাল পাওঁ, তাৰপিছত মাছৰ লগত গাজৰ আচাৰ বনাই যে টেঙা কৰি পেলাই থৈ দিয়ে তেনেকে ভাল পাওঁ, আচাৰো মই ভাল পাও জলকীয়া, তেল মোহাৰি পেলাই এনেকে লগত ভাল লাগে খাই পেলাই
লাও পাত দিও বনাই নহয় খাৰ কঠাল গুটি ভাল লাগে।
অ সেনেকে ভাল পাওঁ কঠাল খোৱা নে নোখোৱা।
কঁঠাল ইমান নাখাওঁ কেঁচা কঁঠালটো খাওঁ দুফোত দুপুত নে পকাটো খাব নোৱাৰোঁ।
অ গাজৰ আচাৰ বনাব জানানে?
গাজৰ আচাৰ নাই বনোৱা তুমি জানা
অঁ জানো গাছখিনি ধুনীয়াকে মানে এনেকে কাটি আনি পেলাই এনেকে পিহনাত ধুনীয়াকৈ পিহি লৈ পেলাই চালি গুৰি কৰি লৈ। তাৰপিছতে এতিয়া নহৰু জলকীয়া পকা জল কেয়া কেচাটো মৰু এনেকৈ গোটেইখিনি লৈ পেলাই ধুনীয়াকৈ ৰসটো চেপি পেলাই। বৈয়ামত চিচাৰ বৈয়ামত ধুনীয়াকৈ ভৰাই পেলাই থৈ দিব লাগিব। তাৰপিছত সেইখিনি মছলা এনেকৈ কেঁচা জলক কিয়া নহৰু এনেকৈ ভৰাই পেলাই ধুনীয়াকৈ তেল দি পেলাই থৈ দিব। দুদিনমান হোৱাৰ পিছত যেতিয়া টেঙা হৈ যাব খাবৰ কাৰণে তেতিয়াই গম পাবা যে হৈ গ'ল আৰু
অ মই মানে সেইটো বনাই পোৱা নাই।
অঁ সাৰটো তেনেকৈ মানে সাৰ ধুনীয়াকৈ গছখিনি গু়ৰি কৰি লৈ পেলাই দি তেল মাৰি বহাই তেতিয়া কঁঠালৰ গুটি দি পেলাই সিজাই লৈ তেতিয়া খাৰ খিনি দি দিয়ে আৰু আৰু মানে কালাৰ আহি গ'লে খাব যেতিয়া তিতা ভাৱ নাইকিয়া হৈ যায় তেতিয়াই গম পাবা খাবৰ কাৰণে হৈ গ'ল আৰু
অঁ
তেনেকুৱা
তুমি জানাই দেখোন বেছিভাগ বনাব
অ জানো ঘৰত দেখি থাকো যে সেইটো কাৰণে কচু ভাল পোৱা নে তুমি
কৈছো ভাল পাও ইমান নহয় আৰু তুমি পোৱা
অ মই ভাল পাওঁ ইমান ভাল নাপাওঁ আৰু।
অঁ
না
মই এনে এইবিলাক কচু ভাল নাপাও সেইয়া কুলা কচু টো এনেকে চাম কৈছো এইবিলাক মানে চাটনি বনালে ভাল পাওঁ আৰু।
মই তেনেকুৱাকৈ ভাল পাওঁ তুমি আচাৰ বেলেগ আচাৰ বনাব জানানে নাজানা।
জানো বগলী জানো আম জানো জলফাৰিতো জানো।
অঁ কোৱাচোন কেনেকে বনোৱা?
আমখিনি শুকাই ৰ'দত দি পেলাই শুকাই লয়। শুনুশু কালেও হয় আজিকালি। নিমখ পানীত। ভিজাই থয় ভাল লাগে আৰু তেতিয়া। নিমখ পানীৰ পৰা উঠাই মানে ৰ'দত দিব লাগে। ৰদত দি অলপ টান নিচিনা হোৱা প দেখা পালে তেতিয়া আনি লৈ মছলা দি। তেলত জলকীয়া ছলকীয়া দি সানি লৈ এনেকে মানে সে
আহ জানা নহ'লে ন। হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'